হেল্ল'
হেল্ল'
কি কৰি আছা?
এনেই বহি আছোঁ, তুমি কি কৰি আছা?
মোৰ এই জেগা ৰাস্তাত থিয় হৈ আছোঁ গৰম দিছে।
উম, হয় বহুত গৰম ৰাস্তাত কি বতাহ দি আছে?
অলপ অলপ দি আছে। বতাহ মাৰি আছে। চলোঁ অলপ নহ'লে ঘৰত বহি থাকি যি গৰম।
অহ' বহুত গৰম
কিয় ঘৰতে আছা? হেল্ল'
ভাত পানী খাইছোঁ? এই ঘৰতে আছোঁ। তুমি ভাতপানী হয়।
ভাত পানী খোৱা নাই মই তুমি খাইছা?
মইয়ো খোৱা নাই, খাম এতিয়া। কেতিয়া খাবা তুমি?
মই ধৰি লোৱা আৰু দচটা, চাৰে দচটা মান বাজিব।
অ!
উম! ফ পোৱা কি তোমাৰ প্ৰিয় হোৱা কি? প্ৰিয় কোৱা।
কোৱা।
কি খাই ভাল পোৱা? উম!
এনেই, যেতিয়া যি মন যায় ধৰা সদায় একে নাথাকে। কেতিয়াবা, কেতিয়াবা চেঞ্জ হয়। ফুচকাবোৰ খাই ভাল লাগে, খাও। ফাষ্ট ফুড খাই ভাল পাওঁ। তুমি?
উ! এনেকুৱাই, আইছক্ৰিম। খাও, মই চিপছ খাও।
উ
টোপনি কেইটাত যোৱা ৰাতি?
টোপনি! এঘাৰটা, চাৰে এঘাৰটা এনেকুৱা টে আৰু। তুমিকেইটাত টোপনি যোৱা?
নি চাৰে এঘাৰটা মান বাজে। ম ৰাতিপুৱা উঠা কেতিয়া?
মোৰ ছয়টা, চাৰে ছয়টা। তুমি কেইটা উঠা?
মই সাতটা বাজে।
উঠি কি মৰ্নিং ৱাক কৰা? নে ঘৰতেই
নাই ঘৰতে। আত্ছা।
উম!
নাই খেল-নেল খেলা নে? এতিয়া খেল চোৱা বা খেলা?
অ! মানে আৰু খেলো, সময় পালে খেলো।
উম! ভালেই লাগে, খেলিব লাগে। মই খেলো, ক্ৰিকেট খেলো, ভলিবল খেলো।
সদায় খায়।
মাজে, ইমান সদায় নেকি? খেলো। গৰমত, ইমান গৰমত নেখেলো।
হয়, গৰম বেছি এতিয়া খেলিলে আৰু বেছি গৰম লাগে।
অ! খেলো, বেছি গৰম দিলে নেখেলো।
উম! ঘৰত কেতিয়া যাবা?
ঘৰত এতিয়াই যামগৈ অলপ পিছত। এতিয়া অলপ, অলপ বতাহ আহি আছে, পিছত অলপ বতাহটো খাই লও।
হয়। ৰ'দত ঘৰত গ'লেতো আকৌ গৰম। বহুত বেছি গৰম হোৱাত
অ! কালি কলেজ যাবা?
কালি কলেজত নাযাওঁ। তুমি যাবা?
চাও বতৰটো যদি বেছি গৰম নিদিয়ে। যদি বেছি গৰম দি দিয়ে তেতিয়াহলে, নাযাও নেকি। ইমান গৰম। কি কৰিম কলেজত গৈও ভাল নালাগে।
হয়।
কলেজৰ পৰা আহোঁ, ধৰি লোৱা তিনিটা বজা মানত ঘৰতেই আহোঁ তিনিটা, চাৰিটা বাজি যায়। আহি জিৰণি লও। পিছত ভাত পানী খায় খেল ধেমালি কৰো অলপ, যদি থাকে। অলপ চলপ মোবাইলো চাওঁ। সন্ধিয়া সময়ত হলে ঘৰত গাখীৰ চাহ অলপ খালে খাওঁ, নাখালে নাই। হেৰি কৰো। পঢ়াত বহিব লাগে।
হয় গৰমত ইমান চাহ খাব মন নাযায়।
উম- গৰমত আজি মই চাহ খোৱাাও নাই আজি চৰবত খাইছো মই।
উম- বছ
হব তেনেহলে, হা?
অ অ- বহ পিছা থাক হয় যোৱা।